অ'।
অ', এইবাৰ লাগিছে?
হয় আহিছে।
অ', অ', দুয়োটাই কাজিয়া কৰি আছ নে?
নিশান নাই নিশান শুবলে গল। আকৌচোন তোৰপা আকৌ পা মুহা দেখুৱাইছে।
আহ
তোৰ পৰা আকৌ ফোন আহি থকা দেখুৱাইছে চা ইনকামিং কল।
জানো ইয়াৰ পৰাো এইটো কথা পাতি আছে দেখোন এইটো জানো কি হৈছে।
তাকে হে এটোত কি জানো।
অঁ', এই টোপনি গ'লনে কিতাপ পঢ়ি আছেনেে কি কৰি আছে?
পঢ়ি আছে
হে হে?
চাই আহিছো ৰহ।
কি কৰি আছে?
ই কিতাপখন মেলি পেলাই স্কেলডাৰ হাতত লৈ পেলাই
তাৰ সেইটো এটা স্বভাৱ আছে এই মানে কিতাপখন সেইখন কিতাপ
আহ। শুবলৈ গৈছে চাই চাই শুবলৈ গৈছে। অ'। কি? একো শুনা পোৱা নাই।
অঁ'।
চিনেমা অসমীয়া।
আজি অসমীয়া চিনেমা চাই পেলাই
উম, উম।
আহ? নিশানৰ ফালৰ পৰা থেংক ইউ কৈছ নিচানৰ ফালৰ পৰা থেংক ইউ কৈছ। অ', নিচানৰ ফালৰ পৰা থেংক ইউ বুলি কৈছে।
কন্যাদান কন্যাদান প্ৰয়গ শৰ্মা যে আছে। আহ।
অ'।
সেয়া
পালেহে চাম নাপালে ক'ত ফিল্ম বোৰ চাম। পালেহে।
হে
পালেহে বোলো
অ', পুৰণা নল'ব তুমি এই লেপটপত এটা কাম কৰিবাচোন। এই লেপটপটোৰ ছাতটো হ'ল চাগে অকমান লেপটপটোত এই ৰেকৰ্ডত খেল ওলাই নোলাই এবাৰ টেষ্ট কৰি চাবাচোন। গম পাইছা নাই লেপটপটোত ৰেকৰ্ডড খেল ওলাই নোলাই এবাৰ তেজ ত চাবা হে
অ'।
তাৰ পিছত লেপটপ টা এই এটা বস্তু অ', হেৰিখন মোক অনি নিদিলে আকৌ অ', সেইখন প্ৰিন্ঞ্চিপাল এপ্লিকেশ্যনখন পঠাই দিব লাগিছিল।
অ', সেইখন।
তোমোলৈ দিয়া হোৱা নাই।
অ', অ'।
অ', সেইখন কি বনাইছিলে মোলৈ দিয়া হোৱা নাই।
টাইম এ পোৱা উম।
অ', আৰু এই এই ফটোখনো বনাতে বেছি সময় ন থাক থ ফটোকেইখন বনাই পেলালে ভালে যাব এইটো হেৰি হৈছে হৈছে নে বাৰী খিনি ভালে হৈছে নহয়। এইখনত বনাই পেলালে ভাল হৈ যাব আৰু তুমি এতিয়া দিনত শোবা নে নোখোৱা? অ', দিনত হেৰি শুব নালাগে হক। অ', এতিয়া কেইটা বাজিছে এতিয়া কেইটা বাজিছে।
চাৰিটা তেৰ।
এতিয়া কেইটা বাজিছে। চাৰিটা তেৰ ভাইটিক কোৱা ফাইভ থাৰ্টিৰ ভিতৰত উঠিব লাগিব ছটা বজাৰ পৰা চিনেমা হ'ল মুকলি হ'ব।
ফাইভ থাৰ্টি বিলাক উঠিব লাগিব ছটা বজাৰ চিনেমা চাব দোব দেখুৱাবা নহ নে শুনিছে নে?
অ', ছয় চাৰে উঠিব লাগিব। অ', ছয় বজাত প্ৰথমতে হেৰি হ'ব এই খেলপথাৰ মুকলি হ'ব। ছয় বজাৰ পৰা সাত বজাত
ছটা বজাৰ পৰা সাতটা বজালৈকে খেল চাব তাছ সাত দহটাৰকে চিনেমা।
সাতটা পৰা দহটাৰে চিনেমা আজি পঢ়া বন্ধ। অ', আজি পঢ়া বন্ধ।
আজি পহিব নালাগে উম।
আজি পোৱা বন্ধ।
এতিয়া আইতাও গা বেয়া কিবা চিকেন টিকেন অকণ আনিব লাগিব। আজি মাক অ', অ', আমি মাক আজি সাত বজাত ছুটি লবলৈ বুলি ক'বা। খেলপথাৰখন মায়ে বাৰু নালাগে খেলপথাল যাব কিন্তু চিনেমা হ'ললৈ যাব লাগিব নহয়। চিনেমা হ'ললৈ যাবলৈ হ'লে মায়ে আজি চাৰে সাতটালৈকে থাকিলে নহ'ব।
উম।
মা আজি সোনকালে শেষ
শেষ কৰিব পাৰিলেহে আকৌ তাত ছুটি দিলেহে। আহ আ
এইটোত এতিয়া তুমি অকল চাইন্সে পঢ়ি আছিলা নে বেলেগ
এতিয়া চাইন্স পঢ়ি আছো তাৰপিছত মেথছ পঢ়ি কৰিম।
এই তোমালোকৰ যে মধ্য প্ৰদেশলৈ গৈছিলা কোনটো জেগালৈ গৈছিল?
পঞ্চমঢি পঞ্চমঢ়ি অ',
পাঞ্চমাৰী ত কি কি দেখিব লেনো? কি কি চালানো তাত?
কি কি চো মানে আমাক আমাৰ সেইত ৰাখিছিলে এইটো কি কয় পাচমাৰী কেম্প এটাত ৰাখিছিলে। তাত জিজি দেখালে আৰু সেই জিজি আছিলে।
এ তাত
পাহাৰ লেনিছিলে সংগম বুলি ঠাইত নিছে সংগম মানে হৈছে তিনিখন নদীৰ মিলন। চলিলে নিছিলে আমাক।
অ' তিনিখন নদী মিলন তাতো হৈছে নেকি? অ' সেইপনে তো গংগা সৰস্বতী যমুনা মিলন হৈছে। ইয়াক কলং কপিলি ব্ৰহ্মপুত্ৰ মিলন হৈছে তাত হৈছে কি কি নদী মিলন হৈছে? কি কি নদীৰ মিলন হৈছে?
নদী নাজানো নাম
অ', নাম বিলাক নাজানিলা নাম বিলাক জনা নাই?
জানো
অ', উই ফাই বিল দিব হৈ গ'ল, পুৰা মেছেজ আহি আছে
কিহৰ? অ', উই ফাই অ'
উই ফাই বিল দিব হৈ গ'ল পুৰা মেছেজ আহি আছে এতিয়া দিব লাগে আৰু
অ', মা
অ', এতিয়া তুমি এনে কি, অ', মাক কৈ দিয়া কোঠা টু
মাক সোনকালে আৰম্ভ কৰি সোনকালে শেষ কৰিবলৈ কবা।
অ'
সাতটা বজালৈকে আহি যাবা। সাতটা বজাত আহি যাব মাংস অকন লৈ আহিব আজি মাংস আনিব লাগিব অ', অকমান দেউতাই কৈছে মই কোৱা নাই
মাংস আজি দুই ধৰণে বনাব লাগিব আইতাৰ কাৰণে হ অকণমান জ্বলা দি না আজি এটা কাম কৰা আজি কয়লাৰাহে আনো নেকি আজি কয়লাৰাহে মানে জ্বলাও জ্বলা দিও
নবা আইতাৰ কাৰনে অকল আহো আহ আহোতে সৌপ অকন মানকে লৈ আহিবি কি কি কৈছ কি কৈছ হেল্ল' হা
মই শুনি আছো
অ',
মই শুনি আছো
হেল্ল'। মই কথাবিলাক শুনি মই কথাবিলাক শুনি আছো তাত কি হৈছেনো ক'বাত আঁতৰি গৈছিলা নেকি?
নাই মই মানে শুনা পোৱা নাছিলোঁ এতিয়া হে পাইছোঁ।
অ', মই কথাবিলাক শুনি আছোঁ আ কি তিনিখন নদী একেলগ হৈছে যে তাত বুজাই নিদিলে নি।
নাই দিয়া।
বুজাই নিদিলে। তুমি অকল আজি চাইন্স এ পঢ়িলা নে বেলেগ কিবা পঢ়িলা?
পঢ়িলে চাইন্স অকন মান চায়ন্স অকন মান আছে পঢ়িবলৈ। গলে বিশ মিনিট মান ভিডিঅ'টো অকমান দুটা ন এটাত নে দুটা টপিক আছে।
এইকেইদিন নয়ন চাৰ গ পছে অংক বাকী থকা চাপিটাকেইটা অকণ দিবলৈ দিব হলহতে। ভুলে হ'ল। অগমান ভাল পাইছিলে যে আজিও ন চ ক দেখাব পাৰিল নে। কাইলৈ পল উও দে খাই পাইিল আ এই কাইলৈ পাৰিলে নয়ন শিৰক কব লাগিব। নায়ান চিৰক কৰি ল মই কব লাগিব হা তেতিয়া অকমান আৰু যদি আগবাঢ়ি যায় ভাল হ'ব। আজি লোকেল নহয় কয়লাৰ। আনিব লাগিব।
উম
নে কইলাৰ জ্বলা দি ভাজি। পুৰা আদা নহৰু মছলা। হা একদম টিপ টপ কৰিব লাগিব এই কলড্ৰিল টো পাই পাই লাগিব। মন গৈছা নাই কলডিলৰ লগত। পূৰা একদম ভাজি খাব লাগিব ঠিককৈ জলকীয়া দি দিব লাগিব।
অ', অ'।
একদম ঠিককে জলকীয়া দি ভাজি ইয়াতে ক দিব লাগিব।
অ', আই-আইতা ডাক্তৰালৈ নিব লাগিব নেকি বাৰু?
এতিয়া ম তোকে ভিছে ডাকৰওচৰত নিয় ক ভাবি। অৰাা যাবা ডকটৰ চ যাব ন এইবাক। যাম তাকে সেয়াজাৰ ভাল মোৱা নাই।
এ এতিয়া টেম্পাৰেচাৰ কমিছিলে বাৰু।
টেম্পেচাৰটো কমিছে গা কিদিনা গম নাই গওঁ কিন্তু গাটো হে আছে।
উম। নহ আজি চাই পেলাই নহ'লে কাইলৈকে পাৰিলে লৈ যাব লাগিব। আজি এতিয়া টেবলেট টো খাইছে নহয় অকণমান টেম্পাৰেচাৰ কমিছে। তেতিয়া ৰাতি ভাত। খাব খোৱা নাই কাৰণে জ্বৰ দিছে এতিয়া অলপ খাই বৈ দিলে টো।
মায়ে এবাক চাই দিব লাগিব সেইটোক চাব ল আহি গৈছে।
উম, এপাক চাই দিব লাগিব এতিয়া মাহ শুইছে নে। কি কৰিছা? নাই মা আছে শুব।
নহয় মায়ে কাহবাদ ধুই আছে।
ক'ব নে।
জানো কি কয়।
হা।
নাজানো কি কৈ কাঁহী, বাতি ধুই আছে মায়ে। কি?
হেল্ল
অ' ন শুৱনি।
হেল্ল'
অ' নুশুৱ নেকি শুম বুলি কৈছিলি যে।
মাজে মাজে নু, মাজে মাজে নুশুনা হৈ যাও জে।
অ' ময়ো নাই শুনোই এই ৱাই ফাইৰ নেটৱৰ্কটো চাগে বেয়া দিছে কাৰণ ইয়াত নেট নাই নহয় নিজৰ।
অ' মাজে মাজে নুশুনা হৈ যাব আৰু। অ' এইযত কথাবিলাক তু ইয়াৰ টোপনি যোৱাই নাই, ইয়াৰ টোপনি নগলে কিন্তু ছটা বজাত তেইল ছয়টা বজাত কিন্তু খেলপথাৰ গেট মুকলি হৈ যাব সি দৰকাৰ হলে শুয়ে থাকিব নজগাও। ছয় বজাৰ লগে লগে খেলপথাৰ গেট খোল খাই যাব।
দেউতাই কৈছে, মায় তাৰ মায়ে কৈছে হস্পিটেললৈ য কি ডকক্তৰ খিয়া তেতিয়াই কৈছে যেজি চাই লও বেছিকে হলে কাইলৈ যাম বুলি কৈছে।
অ' আজি এদিন চাইো আইতা যাম বুলি কৈছে নেকি?
আইতাই, যাম বুলি কৈছে ন যাম বুলি কৈছে ন।
যাম বুলি কৈছে, আজি যাম বুলি কৈছে নে
আজি যাম বুলি কৈছা ন, মানে কৈছে আৰু সেই বুলি জানো পায় চায়ও জান নোাপায় বুলি কৈছে।
তাকে আজি চাই লওঁ, হটোত
নে, দেউতাই কৈছে আজি চাই ল নহলে ভাল নাপালে কাইলৈ যাম বুলি কৈছে।
হব বুলি কৈছে আৰু এনেকে।
আজিকালি ডাক্তৰ, অ' ইয়াতে ভাল ডাক্তৰ আছে বাৰু আজিকালি প্ৰব্লেম নাই ইয়াতে মানে
জ্বৰ খ ইমান কম নাই, গা গাতে ঠাণ্ডা হ আগতচে এতিয়া। মোৰ কহে গম।
নাই নাই এই োবলেট টো আক খাই দিব লাগিব, এই আঠ ঘণ্টা সময় মোৰে মোৰে আ খাই থাকিব লাগিব।
অ'।
টেবলেটটো আকৌ খাই দিব লাগিব। লেটটো খাই থাকিল ঠিক, হৈ যাব। এতিয়া মানে আকৌ আইত ৰেষ্ট লৈ দিয়ক, হৈ যাব।
উম।
এতিয়া আইতয়াতো আম খাব নোৱাৰে, আজি
উম, অ' শুনি আছো।
অ'। আম খব এতিয়া নোৱাৰিব।
উম।
উম ইয়াত টোপনি গ'লে নাই, নাই যোৱা।